আছোঁ এ পেট পেলাই
অ', পেট পেলাই বহি আছা।
য়েছ। তুমি কি কৰিছা?
মই, এ মই কি কৰি আছোঁ! মই নিজেই নাজানোঁ। হা?
বেকাৰ মানুহ নেকি?
তাকেতো।
মোতকে বেকাৰটো নহয় না?
হা?
মোতকে বেকাৰটো নহয় ন'?
অ', নহয় নহ
ভাত, পানী খালা?
ভাত, পানী অ', খালোঁ এতিয়া অলপ আগত খাইছিলোঁ।
আতচা, মই ক'ল পিছত খালা নি মই কটাৰ পিছত খালা নি
অ', তেতিয়াই খালোঁ, আগতে খাইছিলোঁ, মানে তাৰপিছত ভোক লাগিল আ কৌ, এবাৰ খায় দিলোঁ।
উম, তোমাৰ ছোৱালী মানুহক শুই আছিলা নেকি?
শুই থাকা নাই ঘূৰি ফুৰিছিলোঁ, য'তে ত'তে।
অ', তুমি বনৰীয়া ছোৱালী মানে?
অ', যি ভাবা আৰু।
উম, তুমি বনৰীয়া ছোৱালী গম পালোঁ, মানে বেছিভাগ ছোৱালী ন' শুই থাকে এনি টাইম কুম্ভকৰ্ণ টাইপ। তোমাক ফাৰ্ষ্ট শুনিছোঁ ঘূৰি ফুৰিছা বুলি কৈছা।
তাকেটো। ঘৰত এনে, এনে কি, কৰি থাকো আৰু সেইকাৰণে ৰা ৰাস্তাই, ৰাস্তাই ঘূৰি থাকো আৰু।
আজিৰ ঘৰতে কনো কি কি আছে?
অ'।
হেৰি আজি বতৰটো কেনেকুৱা এইফালে?
বতৰটো, এ বহুত বেয়া। গেলা বতালিক গেলা
বৰষুণৰ বতৰ বৰষুণ।
বৰষুণ মানে বৰষুণৰ যে আজি এই জানো কি মানুহৰ ক'ৰবাত শুনিছো আমাৰ অসমৰ বাহিৰত পুৰা বতৰটো পুৰা হেৰি ৰ'দ দি আছে। হা গৰমত থাকিব পৰা নাই আকৌ আকৌ আমাৰ অ'।
উম। ক'বা আৰু বতৰটো এনেকুৱাই হ'ব আৰু। এতিয়া বাৰিষা বতৰ যিহে দুটো।
বাৰিষা বতৰ হ'লো মানে এতিয়া মানে হে তোমাৰ কলেজ গৈছিলা নাই কা যোৱাকালি?
যোৱা কালি কলেজ, নাই যোৱা।
হুম। কিয় বন্ধ নেকি?
বন্ধ নহয় বাৰু এনেই নগ'লো ইমান গৰম আৰু কি কৰিব নো যাম।
হয়টো হয় বাৰু। আমাৰ ইয়াত ব অ', তোমাৰ ই যিমানে বৰষু বৰষুণ দিছে ন' কিন্তু গৰম কমা নাই ন'?
হা?
বৰষুণ যিমানো দিয়া কি বৰ মান
অ', সেইটো হয় বাৰু। এনেও দিয়ে এ গোবোপনিয় আৰু গৰমতটো থাকেই।
এ বেছি হৈছে এইবাৰ ইমান এবাৰ আৰু গছ-গছনি কাটি চেছ কৰি যোৱাবাৰকে এবাৰ বেছি প্ৰতিবছৰ লক্ষ্য কৰিবচোন বাঢ়ি বাঢ়ি আহি আছে গৰমডাল।
অ'। সেইটোৱে আৰু কি ক'বা। বতৰৰ মহিমা বুজি নাপ উপ উপায় নহাই।
উম, একদম ঠিকেই কৈছা।
কেতিয়া কিহৈ যায়, কেনেকে ক'বা।
ফ্ৰেডৰ মহিমাটো বেছি, ছোৱালী মানুহৰ মহিমাটো যে, জোখতকৈ বেছি গম পোৱা নাই?
অ', হয়, নেকি?
চো-ছোৱালী মানুহৰ মহিমা এ, মই আকৌ মই এজনী ছোৱালী লয়েল আছিলোঁ, কিন্তু পিছত বাঁহ খাই গ'লো ন' পিছত আৰু চিন-ছোৱালী টোৱালী নোচোৱা হ'লো আৰু
উম।
গম পালা?
পালোঁ, পালোঁ।
উম, ভাল ছোৱালী তুমি গমো পোৱা ন?
অ', মই আগতে গম পাওঁ নহয়, তুমিয়ে দেখোন কৈছিলা আগতে।
অ', অ', গৈছিলোঁ তোমাক। এই, তোমাৰ ইউটিউব চেনেল আছিল ইয়েছ।
ভাল কথা, ভাল কথা। পাহৰা বেমাৰতো থাকিব লাগে দেই।
হেল্ল'
কি বুলি কয়, কি কম বুলি ভাবিছিলোঁ
উম, কি কম বুলি ভাবিছিলা পাহৰি থাকিলা।
অ', পাহৰি গ'লো ময়ো।
এই ভোলককৰ্ণি চালা। ক'ত গান বাজি আছে, ঐ ছোৱালী?
এ ইয়াতে এইয়া কি কয়
ফিল্ডলৈ ওলাই নাহা নেকি?
হা?
ফিল্ডৰ ফালে ওলাই নাহা নেকি?
যাম, যাম, মই অলপ পিছত যাম। দেৰি আছে অলপ। দোকান যাম এতিয়া ম'ম' খাবলে। আহি যাবা! ম'ম' খুৱাই দিম এক প্লেট।
সঁচাকে?
অ', সঁচাকে খুৱাই দিম দিয়া।
ৱাহ! গৈ আছোঁ, গৈ আছোঁ তেতিয়াহ'লে, স্কুটি ষ্টাৰ্ট কৰি আছোঁ ৰ'বা।
অ', কৰি লোৱা।
কথা পাতি পাতিয়ে গৈ পাই যাম আকৌ মই কৈ দিছোঁ এতিয়াই, যদি পিছত কৈ দিয়া পইচা নাই বুলি তেতিয়া বাঁহ খাম আকৌ।
অ', বাঁহ খাবা।
খোৱাই দিম দিয়া। আহি যাবা আৰু লগ পাম তে তেতিয়া।
আপোনাৰ আশীৰ্বাদ থাকিলে আপুনি এতিয়াই লগ পাই যাব পাৰু।
অ', অ', তাকেই।
অ, আপোনাৰ আৰু ভগৱানৰ ইচ্ছা থাকিলে এই ছেকেণ্ডত লগ পাই যাব পাৰোঁ গম পাইছা?
অ, হয় বাৰু।
উম,
তোমালোকৰ আইতা হত কি কৰি আছে?
আইতা গা ভাল নহয় অ',
অ',
তোমাৰ?
আমাৰ আৰু একেই শুই আছে।
শুই আছে গাঁওখন কিয়া শুব দিব নাপায় উঠোৱা
হা?
কাল সন্ধিয়া হ'ব এতিয়া শুব দিব নেপাই উঠোৱা যোৱা।
অ তাকেই।
ইউ ইউ ইউ। একজাম হ'ল নে তোমালোকৰ কলেজত? একজাম হ'ল নে তোমাৰ কলেজত?
আমাৰ হৈ গ'ল। এইক কাক কয়েম পৰহি পৰহি নাই তাৰ আগৰ দিনাখন খৰ হৈছে।
আচ্ছা ফালি দিলা চাগে ন পুৰা?
পুৰা ফালি দিছো। তোমালোকৰ কেতিয়াই হ'বই ক?
আমাৰ তোমাৰ চলি আছে বুলি ক'ব পাৰি আৰু আমাৰ পৰীক্ষা দিয়া নিদিয়া একেই ন নপঢ়া নুশুনা।
অ।
মুখ্য বুলি কলো নপঢ়ো না।
উম। পঢ়িনো কি কৰিবা?
সেই দে পঢ়িমেলি কেইটা মান ডাঙৰ মানুহ বনিছে হয় নাই।
তাকে ত হাজিৰাই কৰিব লাগিব ন এনোও
হাজিৰা নকৰো, হাজিৰা নকৰি ইমানো বেয়া দিন অহা নাই। আজি কৰি পেলাই আজিকালি বহুত পইচা গম পোৱা নাই?
আহ।
আজিকালি হাজিয়া পাবলে নাই, পাঁচশ টকা তলত হাজিয়া নাহে
তাকেইেতো হাজিৰাই কৰিবা দিয়া পুৰা।
অ। আমাৰ পইচা আছে, আৰামত বৈ কৈ খাব পাৰিম।
আমাৰ ঘৰতে জেউৰা এখন ভেতি থৈ যাব
জেউৰা আমি মানে সৰু-সুৰা যে নকৰো না আকৌ।
আছা
হয়
কম দামি খাজিছে পাইছ মোক কি
হা
কম দামী হাজিৰা পাইছা ত তোমাৰ পৰাতো বেছি তুম তোমাৰ পৰা বেছিকে পইচা ল'ম মই সাতশ আঠশ টকা মান ল'ম।
ই তেতিয়াহলে নামাতোৱে তোমাক মই পূজা কৰিবলে
তুমি এটা
বেলেগক মাতি দিম কম দামত কমটোহে চাম ন মই
তুমি তুমিতো আমাৰ ঘৰলৈ বাচন ধুবলৈ আহিবা ন
অ মই নেযাও দেই বাচন মই বাচন ধুবলৈ বেয়া পা
ডাঙৰ হয় হ'ব একো নাই বাচন হ'ব একো নাই বিয়া পাতি আনিলে বাচন ধুবই লাগিব।
গম পাইছা?
হয় হ নহয় নহয়।
আহ হা হা হা
আহ কি বুলি কয় হেৰি কি আছিল?
এই হেৰি হেৰিটো কি? হেৰি হেৰিটো হেৰি বুলি কৈ দিয়া এতিয়া। হেৰি কেৰি কেৰি তুমি এতিয়া চিংগল আছা নেকি? মিংগল হলা?
অ মিংগলে।
মিং বা ছোৱালী ডাঙৰ হল, মেৰিড কেতিয়া হ'ল? কিহল মোক নামাতিলা যে বিয়াত?
তাকেই। কি ক'বা আৰু দুখৰ কাহিনী।
গাঁৱত আমাৰ নিচিনা ধুনীয়া ধুনীয়া লৰাবিলাক থাকোতে তুমি এয় কৰিছা নাপাই কিন্তু দেই।
সেই হয় নেকি ঔ।
এলাহ গৈয়া কাম কৰিলা আমাৰ চাপৰ্ট নো
এইবাৰ আকৌ বিহুত আহিবা আকৌ পিঠা চিঠা খাব খাবলে
তুমি বোলা আকৌ মেৰিত তোমাৰ ঘৰলৈ গৈ কি কৰিম এতিয়া জোৱাই ন জোৱাই আকৌ খেদাব তুমি
লগৰ বুলি আহিবা আৰু পিঠাই খাবলে
সন্দেহ কৰিলে পিছত গিৰিয়েৰাই
সি কৰিলে নকৰে নকৰে ভাল মানুহটো ভাল মোৰ আকৌ
ভাল দেই, বুজি পাই মানে মৰম মোৰ নিচিনাই মানে
অ হয় নেকি
টোপনি আহি গৈছি
এতিয়া কাতি বিহুত চাকি তাকি জ্বলাব যোৱা নে নো
যাওঁ এ আমাৰ মানে খেতি আমাৰ ইয়াৰ পৰা দূৰ আছে আও মানেই তোমাৰ আমাৰ ঘৰৰ পৰা বহুত দূৰ আমাৰ মানে আমি যোন আহি পেলে আমাৰ গাঁও মানে আগত বেলেগ এখন আছিল আমি বৰ্তমান বেলেগখন গাঁওত আহি পেলে মানে দেউতাহতে বিজনেজ কোনো এহেতে তো চেণ্টাৰ টাউনত আহি কেনে নহ দূৰ হয় যাবলে।
অ',
সেইকাৰণে গাঁৱৰ মানে আমাৰ পৰিয়াল তাতে আছে গোটেইখিনি ব-বৰ্তা- চৰ্তা চব তাতে আছিলে।
অহ',
অ, প্ৰতি বছৰতে যাব নোৱাৰে সেইকাৰণে বৰ্তা হতে কৰি দিয়ে আৰু কেতিয়াবা। বুজিলা? ঐ হ'ব দিয়া মই তোমাক পিছত ফোন কৰিম হা।
অ, হ'ব দিয়া বাই-বাই।
বাই - বাই।
বাই-বাই।